হেল্ল', অ অ শুনিছোঁ।
আমি দুজনীয়ে কথা পাতো। তে আকৌ ইমান ধুনীয়াকে স্পষ্টকে আহি আহিছে। এক দুই জদিয়ে ফাইভাৰ চলি আছে যে সেইটো কাৰণে চাগে।
উম, ইয়াতো পাইছোঁ এনে।
আমাৰ তোমাৰ আকৌ হেৰি। পাঞ্জলি মেমে হেৰি কৰিলে নহয়, এই মানে কিবা কনফিউজ কৰাই দিলে আমাক মানে পিছত বেনাৰ এখন দি দিলে ইণ্টাৰ্শ্বিপৰ প্ৰগ্ৰেমৰ সেই তাত। তাৰপিছত বেনাৰখনত আছে মানে আজি লাষ্ট, আজি টুৱেটি ফাইভ ন'? নহয়। অ', হয়, আজি লাষ্ট ডেট মানে কিবা ফ'ৰ্ম ফিলাপ কৰা। তাৰপিছত আকৌ মণীষাই ও আগতে
অ', অনলাইনে কৰিব লাগে, আকৌ কি হয় হেৰি?
অনলাইন, আমাৰ মানে অনলাইন তেনেকে একো কৰা হোৱা নাছিলে, তোমাৰ নাম চাম ফোন নাম্বাৰ তেনেকে ল'লে আৰু লগতে পইচাও ললে কিন্তু তাৰপিছত। মানে সেই গ্ৰুপটোত এড হ'লো নহয় হোৱাটছএপ গ্ৰুপত। তাৰ পাছত আকৌ মানে কিবা বেনাৰ এখন দিছে। মানে মই সেই বেয়া ভাৱত কথাটো কোৱা নাছিলো। তাৰপিছত সুধিলো আৰু ছাৰজনক কি হয় মানে আকৌ কৰিব কাৰণে থ্ৰী ফাইভ টোৱেন্টি কাৰণে এই লাষ্ট ডেট বুলি কোৱা কাৰণে তাৰ পিছত তেওঁক আকৌ মেছেজ কৰাৰ পিছত তেওঁ কৈছে এইচ অ' দি লগত কথা পাতা বুলি এতিয়া আকৌ আমাৰ আকৌ গোটেই গালে এইচ অ' দি লে ভয় নহয় জানো ইটোক কৈছো কথা পাত ইটোৱে মোলে ফোন কৰিছে সিটোৱে মোলে ফোন কৰিছে। মই বোলো নাই সিদিনাখন পেমেণ্ট কৰি মানে মনিষাও গৈছে মানে মনিষা, মই, কৃষ্ণ তাৰপৰা প্ৰ প্ৰজ্ঞান, বৃষ্টি আৰু গিৰিছা আমি কেইটা আছিলো মানে পইচা দিও তেনে সাক্ষী হিচাপে তাৰপিছত সেই
দিয়া হলেই ন।
অ তাৰ পাছত ইতিয়া হ'লেও মানে কিবা এহেতক আকৌ আগৰ যোনখিনি ইণ্টাৰ্শ্বিপ কৰিলে সেহেতক সুধিলো সেহেতি কৈছে আকৌ অনলাইন কিবা ফৰ্ম এখন ফিলাপ কৰিব লাগে বুলি টো হেই তেনেক তেনেকুৱা একো ফৰ্ম দি, এখন দিছিলে হেই
কিন্তু কিবা এটা দিব-দিব লাগিছিলে। মানে যোনটো অ যোনে মানে এপ টাইপ বা কিবা এটাতো থাকে ন এনেকে সেইটোত
সেইটোকে ভাবি আছো কিন্তু তেনেকুৱা আমাৰ অ।
প্লেটফৰ্মটো লাগে। স্মিতাকিয়ে হেৰি ডিজিটেল ইণ্ডিয়াত কৰিছিলে স্কিল ইণ্ডিয়া এনেকা টাইপত ত' তাইৰ এইটো যেনেকা পাইছে নে নাই আগতে ফৰ্ম ফিলাপ কৰিছে তাৰ পিছত নিজৰ কাম খিনি কৰিছে ক্লাছেছ কৰিছে। তাৰপৰা ডাইৰেক্ট চাৰ্টিফিকেট আহিছে তেনেকেতো তোমালোকক একো প্লেটফৰ্ম দিয়াই অকল হোৱাটছএপ গ্ৰুপ এটাত সোমাই থাকিব
অ গ্ৰুপ এটাত সোমোৱাইহে থৈছে অ তেনেকে একো ফৰ্ম চৰ্ম দিয়া নাই। জানো কি হৈছে আৰু তাৰপা মেমক মানে সুধিলে প্ৰজ্ঞানে হ'লেও সাহস কৰি তাক অলপ ভালকে ট্ৰিট কৰে যে, তাৰপিছত সেই মেমক সোধোতেনে এ মেমে কৈছে যে তহঁতি গ্ৰুপত এড হলি নাই বুলি কৈছে। তাৰপৰা কৈছে গ্ৰুপত এড হ'লো। তাৰপা হেৰি এইটো কি কয় গ্ৰুপত এড হলি যদি গম পাই থাকিবি সেই বুলি ক'লে। ডিষ্টাৰ্ব দি নাথাকিবি
অ, তেন্তে নিজে অলপ ভালকে ক'লেহে গ্ৰুপত সেই গ্ৰুপৰ ভালকে গম পোৱা নাই কাৰণেতো কল কৰি সুধিছে।
সেইটোৱেটো
কেতিয়া হ'ব আৰু
বৌয়ে ধুনীয়াকে দৰ্জা চৰ্জা মাৰি লাইট চাইট অফ কৰি থৈ গুচি গ'ল মোক
উম, বাহিৰতে নেটৱৰ্ক পায় মোৰ ঘৰত গলে নেটৱৰ্কে নাপায়
উম মই মানে বাহিৰত আছো। বৌৱে গম নাপায়। তাৰপা আমি কাইলে মোভি চাব যাম।
কিখন হেই
চুপা চুপি।
ভণ্টি আৰু তুমি আৰু সি যাব নে?
নহয়। ভণ্টি মই তাৰপিছত সেই মোৰ তোমাৰ আৰু এজনী এনেকে আমি ফুৰিবলৈ যাওঁতে পাইছিলো যে, ভিডিঅ'ত
পাইছিলা যে অ', অ', অ', ৰিস্কা তাই তাৰ
আৰু মোৰ গাৰ্লফ্ৰেণ্ডৰ' গাৰ্লফ্ৰেণ্ডৰ ভনীয়েক।
ঢেৰ মানুহ হৈ গ'ল। কি কৈছা? ঢেৰ মানুহ। অ', ঢেৰ মানুহ। উম। চাবা দে। তাৰপিছত আৰু এ, হেৰি নাইনটি নাইন
এইটছ পুলিহ। হেৰিয়াখন কৈছে মোৰ ছিনিয়ৰ এটাই। এ, ফুড না, ফাষ্ট ফুড কৰো দেখ
ক'ত খুুলিছে। তাতে যাম বুলি ভাবি আছোঁ অ নাৰায়ণপুৰতে। অ, কি বিহপুৰীয়া, বিপুৰীয়া বিপুৰীয়া অ'। ইয়াত যে নাইনটি এভ্রিথিং আন-আণ্ডাৰ নাইনটি নাইনত যে বা জনী। কে বাগ এজনে গাৰ্লচ কলেজৰ কেন্টিনতো কৰে আজি দেখিছোঁ তাত।
অ, হয় নিকি।
ইয়াত দাদাজনো থাকে ন, তাই তাতো কৰে, দাই চলায় ও। আকৌ লিখিদো তাই। এ, কেক কেটাহে মনত পৰি থাকে অন'। কেক কিটা ভাল হৈছ যে, বাকি কিবোৰ মানে ইমানো ভাল ইমানো অ', শুনা না অ, কিকটো পিছ অলপ এস্থেতিক টাইপ তাই তেনেকে ভাল পায়। প্ৰিনত্ৰেচত চাবলে পোৰা ভাল হ'ব। তুমি কিবা মূলে ফট' অ', মই বিচ মানে বেচটো তোমাৰ হোৱাইট থাকিলে। তাৰ ওপৰত তেনেকা স্থিতি কিবা অল
ও, পঁচিছ
আৰু পঁচিছ দিন আছে। অ', হৈ যাব আৰামচে তেনেকে প্লেন কৰি।
উম।
উম, তুমি মোক আমাক হেৰিয়াত নি'ব ৰাংচাপাৰা, নিচান গ্ৰাম, আৰু সূৰ্য পাহাৰ বুলি গোৱালপাৰা দি আছে।
ফিল্ড ষ্টাডী।
উম।
আকৌ এ
ফিল্ড ষ্টাডী অ', আকৌ এইটো এক্সষ্টা হ'ব। ইমান নাযায় সিহঁতি তোমাৰ ট্ৰেইনতে যাম ট্ৰেইনত। অ', হেৰুৱা। সেইটোত সাছ ছশ সাতশমান যাব হা ট্ৰেইনত গোটেইখিনি। ইয়াপা গুৱাহাটী গুৱাহাটীৰ পৰা গোৱালপাৰা। গোৱালপাৰাৰ পাৰা আকৌ হেৰি গুৱাহাটী, গুৱাহাটী পা, আকৌ লখিমপাৰ এনেকে কৰি সাতশ মান হ'ব বুলি কৈছে। ত' বাকী মানে গোৱালপাৰাত আমি ট্ৰেভেলাৰ এখন ল'ব লাগিব সেই জেগাবোৰ ঘূৰিবলৈ। ত' ট্ৰেভিলাৰখনতটো অ', অলপ পৰিব মানে সেইটো ভাগ হে কৰোঁতে। তাপা খোৱা বোৱাটো নিজৰ। থাকাতো মানে ইয়াত আজি ডিচি জনে লগ পাইছিলে আমাৰ ইয়াৰ ডিচিক। তাৰপা সেইম তাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ডি চিৰ লগতো কথা পাতিব মাতি মেলি আমাক ফ্ৰী কে মানে থাকাকে কিবা ষ্টেডিয়াম এটা বুক কৰাই দিব পাৰে যদি মানে কথা পাতিম বুলি কৈছিলে। এতিয়া আমাৰ থকাটো ফ্ৰি হ'ব তেতিয়া আৰু তাৰ ৰুমো বেলেগ বেলেগ হেৰি লৰাৰ বিলাক বেলেগ বেলেগ সেইখিনি ফ্ৰী হব তেতিয়া মানে ঘূৰি আহিবলৈ সুবিধা হয় তাৰপিছত হেৰি তাত আজি টিকেট কৰাৰ কথা চাগে কৰিলে চাগে।
মানে ফাইট
মানে ফাইব থাউজেণ্ড এটা ফাইব থাউজেণ্ড উম, নালাগে বুলি কৈছ টু থাউজেণ্ড মানে নহয় ট্ৰেইনত তোমাৰ ট্ৰেইনত হাত হেৰি এ অহা যোৱাখিনিত সাতশতে হ'ব। তাৰপা খালি ট্ৰেভেলাৰ, ট্ৰেভেলাৰটোৰো পাঁচশ মান ধৰিছোঁ দেন গোট চাই মেলি যেনিবা খোৱা বোৱা মিলাই দুহেজাৰ এটা ধৰিছো কিন্তু যেনিবা আকৌ একস্টাকে হাতত আৰু কিবা এটা লম কিবা এটা যদি পচন্দ লাগিলে ল'বলৈ মন গ'ল এনেকে
হয় বহুত গৈছে ইণ্ডাৰ চুব নামত তেতিয়াও তেল বৰুৱা মে এটা জেগাত নহয় ন ইটো জেগা পা সিটো জেগাত যাবলে বহুত খৰচ হৈছে টা জেগাতে কৰি অনলাইন লোৱাই ভাল আছিলে কষ্টও হৈছে বহুত মানে এনেকুৱা ভিউবোৰো ভাল লাগিছে বাৰু। কিন্তু মানে হেৰি ম
কব পাৰিলা হয় আকৌ
ওলালে কৈ দিবা ন
নিজৰ লগতহে কথা ইন্টাৰ্নশ্বিপ এটা কৰিলে হ'ল আৰু
উম মই আকৌ এনে ইহেঁতি লগৰ কেইজনী তাত কৰো বুলি কলে যে তোমালোকৰ কিমান এহেজাৰ লৈছে
এহেজাৰ অ এহেজাত আকৌ হেৰি পোন্ধৰ দিনৰ
আমাৰো এহেজাৰ পোন্ধৰ দিনৰ অ', এহেজাৰ পোন্ধৰ দিনৰ তাৰ পিছত আকৌ এইবোৰ এক্সট্ৰা বহুত গৈছে মানে তাপা কৌ আমাৰ টি শ্বাৰ্ট বনাবলৈ দিয়া উঠা আছিলেহে। গ্ৰামিণী হুটি বুলি লিখা অ গ্ৰামিণী যি মানে টি শ্বাৰ্ট প্ৰিন্ট কৰাম বুলি কৈছিলে তাৰপা মানে তেওঁৰ টাইম আমাৰ চবৰে তাৰিখবোৰ মানে লিখি মেলি বা তেও টাইম হোৱা নাই কাৰণে মাই যোৱা হোৱা নাছিলে বা আজি গ'লে টি শ্বাৰ্ট বোৰ কি কৰাই দিব লাগ এতিয়া মই কাইলৈ গৈ লৈ আহিলো নহ'লে প্লেন কৰি এনেকে বুলি ক'লে তাপা যদিহে আমি চবে ক'লো আৰু ছদিনতো গ'লেই ন অলপ দিনহে আছে নালাগে আৰু নলও গিন গ'লে বুলি তাৰপা তে অ', হ'ব তেন্তে তোমালোকৰে সস্তীয়া হ'ব এনেকে এনেকে ক'লে নেক্সট মই এনেকে দিয়াই দিম বুলি কৈছে। তোমালোকে কি পিন্ধিবা এনেকে তোমাৰ তোমালোকৰ তই আকৌ আহিবি তাপা কৈছে তোমোকৰ এই গিপাৰটমেন্টৰ চাৰ্টটোয়ে ভাল লাগে তাত তেনেকে পিন্ধিব পাৰিবা তাপা চবেই কৈছে নহয় নহয় আমি ওনো টিচাৰে দেখোন পিন্ধাই দেখো মানে আমাৰ যিটো ইংলি পিছত তাত বেলেগ পিন্ধিম মানে জেগাটো অলপ ফুৰা মেলা হ'ব অলপ বেলেগ কাপোৰ পিন্ধি ছোৱালীবোৰ আৰু ফটো চটো উঠিব পাৰিব।
উম।
আৰু গাঁও খনো বহুত ধুনীয়া বুলিয়ে কৈছে ভিডিঅ' দিছিলে ফেচবুকত চব বস্তু মানে পাইছা নাই ইহত দুটা ন অ', শুনছোঁ বাৰু শুনিছ' নে
উম, শুনিছা মানে আমি
অ, পঢ়িছা।
উম।
উম।
হেৰি পঢ়িব লাগে নহয়। আমাৰ এখন পেপাৰে আছিলে মানে, অসমৰ ক'ত ক'ত কি আছে। টুৰিষ্ট প্লেছ। সেইখিনিৰ ওপৰত পঢ়িছিলো, তাক এতিয়া ইমান মনত নাই।
অহ।
পাহৰিছো আৰু সেইখন পেপাৰো আমাৰ মানে, এনেকে হেৰি ফিল্ড ট্ৰিপ এটাও লাগিছিলে। কিন্তু দিয়া নহলে হেৰি আছিলে যে, বি এ চি আছিল আছিলে নেকি ডি এছ চি খনৰ আকৌ ফিল্ড ষ্টাডি নাথাকিল।
উম। আৰু ওচৰতে মেঘালয় আছে, মেঘালয় বৰ্ডাৰ। মেঘালয় বৰ্ডাৰ আছে বুলি কৈছে, আমি যোনটো জেগা যাম, তাৰ ওচৰতে।
আৰু কৈছে মানে পাচ নোহোৱাকে মানে, আমি বৰ্ডাৰ পাৰ কৰি মানে, সেইখন অকমান ঘূৰি। আহিব পাৰিম তাৰপৰা কস্তূৰি কৈছে, বলক বলা কাৰিম আমি মেঘালয়ে ঘূৰি আহোগে বুলি। অহ, সেইকাৰে ট্ৰেভেলাৰ এখন লাগে আৰু ভালকে।
উম।
টেফকি মানে? তাৰপৰা ওলাইছিলো আৰু বহুত খিনি ওলাইছিলো। অহ, অহ, খাই লায় মেলি পিছত পাতিম। পিছত পাতিম, উম।